যও
কি কৰিছা?
এনেই আছো তুমি?
ময়ো আছো। ভাত নাই নাই। তুমি খালা?
নাই চাহ নাই ব কি খবৰছা?
অ খানা পিনা?
হেই এতিয়া আকৌ খানা পিনা, সাত আঠটা বাজিছেহে, দচটা বজাত খাও হে।
অ।
দশটা এঘাৰ তোমালোকৰতো দেৰি হয়।
হয়, কেতিয়াবা জল্দি হৈ যায়।
অ।
মই, যোৱা গৈছো গৈছো গৈছো।
একজাম কেতিয়াবা তোমালোকৰ?
তাৰিখৰ পৰা
বাইছ তাৰিখৰ পৰা ন।
তুমি গৈছা কি নাই গৈছা?
মই গৈছো বাৰু একেইদিন, যোৱা হৈ বাৰু চাৰিদিন মান, বতৰটো ভাল কৰিছে যে সেইকাৰণে গৈছ। আকৌ বতৰটো বেয়া কৰিলেই নাযাওঁ আৰু। ৰাস্তাতাল বেয়া যে, বাকী মাহতৰ খবৰ?
তৰ ভালেই তোমালোকৰ মাহতৰ?
ভাল ভাল বাৰু চবৰে ভাল, বাকী কোৱা?
মই হেৰি কৰিছিলো তোমাক, আজিকালি মানে চচিয়েল মিডিয়াটো যে
আহ।
বহুত হেৰি হৈ জানে নেকি, সৰু সৰু পোৱালি ইউজ কৰিব ধৰিছে।
অ বাৰু সেইটোতো একেবাৰে সৰু জন্ম হোৱা পোৱালিউ ইউ কৰে নেকি, সেহতৰো আইডি আছে ইনষ্টা আইডি।
মোৰে নাইচোৱা অকল।
উম, মোৰো আছে বাৰু।
অ নহয় নহয় কোৱা।
কোৱা -কোৱা।
এ', আমি ভাবি, মই ভাবি আছিলোঁ এতিয়া চচিয়েল- মিডিয়া যদি চবে ইউজ, কৰেই ন', আমি দুজনীয়ে, এটা আইডি খুলো বলা, প্ৰমোচন কৰিম।
কিহৰ প্ৰমোচন কৰিবা?
চবতকে আগত আমাৰ ঘৰ, - বন্ধ কৰিম বেচিম। ঘৰখন বেছিম আমাৰ।
ঘৰখন?
অ', এইখন ঘৰ বেছি দিম মানে তাৰ ওপৰতে কৰিম দিয়া।
ডেন তাতছে ভাল হেৰি ক'ত কৰোঁ চচিয়েল- -মিডিয়াত তোমাৰ এপ এটা, খুলো তাৰপিছত তোমাৰ, - হেৰী ইয়া এইটো কি? চছেল - মিডিয়া ', দিহও মানে হেৰি মানে, শুনি লোৱা হা', - চচিয়েল - মিডিয়াটো ভালে বস্তু। যদি নো কিছুমান ক্ষেত্ৰত বহুত বেয়া বস্তু জানানে ছ'চিয়েল -মিডিয়া।
হয়', - অ ', এগ্ৰি- এগ্ৰি।
দুজনী এ', যাম মিলি জুলি যদি আইডিয়া এটা খোলো ঠিক আছে। দুজনীৰে তাৰপিছত খুলি পেলাই তাত তোমাৰ, - বুকে -চুকে, বনাব পৰা চেন-টেন এইবিলাক চেল কৰো আহা',
অহ ', তুমিতো বোকে তুমিতো বোকে। বুকে বনাব জানায়, -
অ', জানোঁ- জানোঁ কেক বনাব জানা নে ', নাই তুমি?
মই কেক বনাব, এবাৰ বনাই চিলো ভাঙি গ'ল। তেতিয়াৰ পৰা বনোৱা নাই নাজানোঁ মই বনাব,
হ'ব বাৰু মই ইকণ হেল্প কৰি দিম তোমাক, সহায় কৰি দিম।
অ', আমি দুটাই মানে কচিছ কৰিম ন',?
অ', মানে, এতিয়া ঘৰত যদি এনে থাকাতকে তোমাৰ চচিয়েল এইবিলাক এনে - এনে যদি, চচিয়েল - মিডিয়াত এনে জিতি ইউজ্ কৰি থকাতকৈ তাটচে ভাল আমি নিজৰ এটা ৱেবছাইট এটা খুলি লওঁ। তাৰ পিছত আমাৰ নিজৰে আই- ডি- চাইডি, খুলি দিওঁ তাৰপিছত সেইটোতে তোমাৰ তাৰপিছত, তাত হেৰি অহ ', বস্তু - চস্তো বনাই চেল কৰিম কি কোৱা। তেতিয়া আমাৰ ইনকামো হৈ থাকিব, আৰু আমাৰ ভাল এটা হেৰিও হৈ থাকিব, টাইম পাছোঁ হৈ থাকিব।
আৰু আমি চেলিব্ৰেটিও বনি যাম।
চেলিব্ৰেটিৰ বাৰু নৱনোও সেইটো বেলেগ কথা।
মানে ফেমাচ হম্ আক
অঁ যদি বস্তুবোৰ যেতিয়া মই ভাল লও তেতিয়া ফিমাছ হম।
আৰু মই হেৰি অ আৰু আমিওঁ চচিয়েল মিডিয়া। বহুত ইউজ কৰাইছো আমি মানে নিজেওঁ জানো হা। ইউজ কৰাটো কৰা বেয়া কিন্তু আমি হ'লেও ইউজ। অ চোৱা। সৰু পোৱালি বিলাকে বাৰু নাজানেই। ইউজ কৰা বেয়া ভাল এনে হলেওঁ কৰে আৰু।
সিহঁতে মানে কিয় মাক বাপেকে। কৰ পৰা যদি একাউণ্ট চেকাউন্ট। অ খুলি দিয়ে তেতিয়া। কিয় নকৰিব কোৱা।
ওম আৰু এতিয়া মানে সৰু সৰু পোৱালী বিলাকে মানে আৰু চব জনা হৈছে। আমি যিমান নাজানো সিহঁতি তাতকে বেছি।
এইটো জেনেৰেশ্যনৰ মাক দেউতাক। কেনেকুৱা জানা মানে মানে, চচিয়েল মিডিয়াৰ কথা চব জানে। আম আমাৰ আগৰ জেনেৰে্যনৰ মা দেউতাহত কেনেকুৱা আছিলে।
অ ছচিয়েল মিডিয়া কে মোবাইল চলাব নাজানে।
এতিয়া আৰু নতুন। নতুন জনেৰেন কিয় নাজানিব আনকি।
আৰু আৰু এতিয়া লৈকে আৰু আজি কালি নহয়। মাক বাপেকে পোৱালিকে কনটেন্ট বনাই।
অ ত কিয় পাওঁ পাৰোঁ মই ভিডিঅ। গৈছিলে আৰু চাবাচোন আজি কালি পোৱালিৰ বেছিভাগ মানে কি আৰু যেতিয়া পৰা মানে। হেৰি আৰু মোবাইল চা চাবলৈ। লৈ আৰু তেতিয়া পাই মোবাইল চালেহে মানে কান্দা ৰখে। মোবাই চলালে ভালকে থাকে। এ নহ'লে বস্তু।
উম আৰু আৰু কি বুলি কয়। অঁ কণ্টেণৰ কাৰণে কিছুমানে পোৱালি জন্ম দিয়ে।
অ সেইটো নাজানো বাৰু দেই মইতো প্ৰথমবাৰ শুনিছো।
সেইটোও হয় আৰু কণ্টেণৰ কাৰণে বিয়াও হয় বিয়াও পাতি। তেনে নাজানা তুমি।
আজি কালি মানে চব মানে লাইফটো মানে কেনেকুৱা হৈছে জীৱনটো।
চব মানে আৰু কাৰো প্ৰাইভেট লাইফ নাই। আজিকালি চবে আছে জয়মতিয়াত আছে একটিভ
উম সেইটোৱেই
মানে আগৰ জেনেৰেচনটো আগৰ জেনেৰেচন এইটো আছিল যে আজি ইয়াৰ বাৰ্থডে পাহৰিলে আজি তাৰ মানে তাৰ দুদিনৰ পিছত বিয়া হব কোনো গম নাপাই সেনেকে বিয়া হল পোৱালি হল এনেকা হা এতিয়া যেনে চন দুবছৰ ছৰৰ পিছত বিয়া হ'ব এতিয়াৰ পৰাই কৈ আছে দুবছৰৰ পিছত মোৰ বাৰ্থডে এতিয়াৰ পৰাই কৈ আছে তেনেকুৱা নহয়
বিয়া হলেও গম পায় আজিকালি এনেকে বিয়া হৈছে তেনেকে সেইটোৱে আজিকালিতো পুৰা কি খুৱাইছে বিয়াত সেয়াও গম পায়
আমিও কমাব লাগিব চচিয়েল মিডিয়া ইউজ কৰা তুমিতো নোৱাৰিবাই জানো মই ময়ো নোৱাৰো সেইটোও মই জানো
সেইটো কোৱা নাই পাৰিম যদি দুজনীয়ে যদি মিলি যদি এইবিলাক যদি বু বুকে চুকে বনাও বা কেকৰ অৰ্ডাৰচ্ তাতে নো
অ মিলিম বলা ইনকাম মানে ইনকাম বেছি নালাগে হাত খৰচ টো ওলাই থাকিলে হ'ল আও ঘৰৰ মানুহক খুজিব নোৱাৰাকে
সেইটোয়ে হাত খৰচ এটা ওলাই থাকিব যাতে আমি খুজিব নালাগে কিবা এটা প্ৰব্লেম হলে যাতে আমি ঘ মানুহকো দিব পাৰোঁ তেনেকুৱা যদি আমি ছ'চিয়েল মিডিয়াটো ভাল চাইডে লওঁ মানে
চছিয়েল মিডিয়া কিছুমানৰ কাৰণে বহুত ভাল আৰু কিছুমানৰ কাৰণে বহুত বেয়া
চলাব চ কবলৈ চলাব জানিলে বুলি নহয় আৰু আজিকালি এ এয়াই যামানা ন তো এয়াত দেখোন যানাই কি কি কৰি দিয়েতো ক'বলৈ গ'লে ভালো ভাল কোৱা কোৱা কোৱা
মানে এ আই ত টো মানে জানা আ কিছুমানৰ কাৰণে মানে বহু মানে এ আই টো কোনোবা ক্ষেত্ৰত বহুত ভাল আৰু কোনোবা ক্ষেত্ৰত বহুত বেয়া
সেইটো হয় বাৰু ক বেছিভাগ বেয়াই
তিয়া আমি কুৱেশন এনচাৰচো অলপ চলপ তাৰ পৰা শিক
কিন্তু ন শুনা এই ভাল হয় কিন্তু বেছিভাগ বেয়াই কিন্তু
উম এতিয়া চব চব ব চব বস্তুৰে নিগেটিভ চাইড এটা থাকেই ন এয়াইৰো আছে চচিয়েল মিডিয়াৰো আছে, আমাৰো আছে তেনেক
সেইটো নহয় আছে কিন্তু মানে মেইন কথা টো হল এ আই টো বেছিয়ে বেয়া।
উম উম সেইটো হয়।
এয়াত এইটো দেখা না এ আইত কেনেকে ফটো বনাই বনাই হেৰি কৰি কিমান মানুহ কিমান ছোৱালী লাইক তেনেকে ধ্বংস হৈ যায়।
উম আৰু এতিয়া চোৱা অ এতিয়াত ফ এতিয়া এ আইত ফটো চট টো এড কৰে হা। আমি বাৰু জানো সেইষত এয়া হয় কিন্তু এতিয়া যোনটো পিছৰ জেনেৰেশ্যন আছে হিন্দেটো নাজানে ন। সিন্দক যদি আমি এখন ফটো দেখাই দিওঁ হিন্দেটো ৰিয়েল বুলিয়ে ভাবিব। আৰু ইয়ালে বুলি ভাবিলে কি কি কৰিব এ কাৰোবাক কব কাৰোবাক কব তেনেকুৱা নকৰিব।
সেইটোৱেই।
উম।
টো বহুত বেয়া। কিন্তু এনেই যদি ছচিয়েল মিডিয়াত যদি আমি ফটো নিদিওঁ, বা আমি যদি নিজৰ বস্তু বনোৱা বা এনেকুৱা দি থাকো, তেতিয়াও ভাল।
উম, আমি মানে ফেচ হাইড কৰি পেলাই বনাম, নে কি কোৱা?
না ফেচ, দেখুৱাই বনাম।
অ মানে দেখিলে দেখিব আৰু নাই দেখিলে নাই সেইটো ভিডিঅ কন্টেন টোৰ লগত কথা। ভিডিঅ'টোৰ লগত কথা।
সেই তেওঁ যদি ভাল এটা ভিডিঅ চিদিও বনাই আৰু যদি আমাৰ কেক ছেক বোৰ ছেল হয় ভাল দিয়া আমাৰ নাম এটাও হব দিয়া আমি এনেকুৱা এনেকুৱা বনাওঁ। তেতিয়া কিমান মানুহে আমাৰ উচৰত, ভাল যদি কেক চেক বনাও বা বোকে চুকে বনাও কিমান অৰ্ডাৰ আহিব জাননে? বহুত অৰ্ডাৰ আহিব কিন্তু আমাৰ।
উম, তুমিটো বোকে জানাই। কেকটো বাৰু মই ম
হ'ব বাৰু, হেল্প কৰি ল'ম দিয়া। দুজনীয়ে মিলি, মানুহ, টান নহয়। এনে তুমি কিয়? হেৰি অ, কেকৰ গুণো শিকিব পাৰি নহয়।
পাৰি বাৰু, মই এতিয়া চচিয়েল মিডিয়াৰ পাই শিকিব পাৰিম।
সে সেইটোয়ে। চচিয়েল মিডিয়া চবতে ভাল। কিছুমানে ভাল কিন্তু বেছিভাগ প্ৰায়ভাগতো বেয়াই নহ।
উম উম, উম। এতিয়া মানে চচিয়েল মিডিয়াটো মানুহে কি ক্ষেত্ৰ কোৱাত ইউছ কৰে সেইটো। কিছুমানে যদি ভালকে ইউজ কৰে, তাৰ কাৰণে ভাল। কিছুমানে যদি সেইটো আৰু বেয়া কাৰণে ইউজ কৰে দেন তাৰ কাৰণে বেয়া আৰু তেনেকে
উম সেইটো হয় বালো
আমিতো হেৰিও কৰিব পাৰিম ন কি কয় ট্ৰেভেলিঙৰ ভিডিঅ' দিব পাৰিম নহয়?
ট্ৰেভেলিঙৰ ভিডিঅ' চি দি অ সেয়াও পাৰিবা সেয়াও কণ্টেনৰ ওপতে পৰে ন
চুকে চুকে কেক চেকত যদি পইচা চইচা তেনেহ'লে আমি ট্ৰেভেলিঙৰো আইডিয় এটা খুলিম দুজনীৰে
ট্ৰেলিঙৰ আইডিয়া মানে কি ভিডিঅ' চিডিঅ দিয়া কিন্তু বেছি পইচা কৰিব পাৰোঁ এইবিলাক বাল কাল সেয়
ইউটিউবত যদি আমি হেৰি এইবিলাক দি পেলাই যদি অ পইচা টকা পাঁচ টকা পাও ইউটিউবত কিন্তু কণ্টেন্ট ক্ৰিয়েটৰ বিলাকৰে বহুত টকা আজিকাল চাবাচোন তুমি
সেইটো কাৰণে আকৌ তোমাৰ কনটে ক্ৰিয়েটাৰ হবলৈ কাৰণে ভাল হেৰিও লাগিব নহয় তোমাৰ মানে এটা মানে জানিবও লাগিব বহুতখিনি আৰু কম কষ্ট ইউটিউব বিলাকৰ সেইটোে আৰু সিহঁতক কম কষ্ট হয় আমাক যেন ঘৰৰ পৰা দিব তেনেকুৱা তেনেকে
অ নিদিব বাৰু আমি যিমান যি হলেও ছোৱালী হয় ন এতিয়া ঘূৰিবও নিদিব অকলে অকলে বাৰু
নহয় নহয় ছোৱালী মানুহোও আছে কিন্তু মানে কি হ'ল
মানে আমি এতিয়া ইমান জানা হোৱা নাই ন আৰু অকমান ডাঙৰ ডাৰ হ'ব লাগিব তেতিয়াহে দিব
সেইটোৱে কিন্তু এতিয়া আমি ফেমাচ অ হ মানে এতিয়া আহগৈ এজন এটা ইউটিউবাৰ ফেমা হতে কিমান বছ্তৰ লাগিছে
উ কাৰোবাৰ দহ বছৰ কাৰোবাৰ পচ পঁচিছ বছৰ
সেইটোৱে বহুত বছৰ লাগি যায় আৰু কিনো বিশ্বাসো নাই যে হ'ম নে নহ'ম কাৰণ আজিকালো কিমান আছে ন
ক্ৰিয়েট ক্ৰ সেইটোতে যায় আৰু চবে
সেইটোৱে কিন্তু ৰুটিবাৰ বনিব পাৰিলে ভালেই বহুত খিনি পইচা পায় কিন্তু সেইব আকৌ
আমি সেইটোোৱে কৰিম দিয়া কেক আৰু বুকে আইদিখন খুলিম ন কালি মান মই তোমালোকৰ ঘৰত যাম ৰ বা ডিচকাছ চিছকাছ কৰি ল'ম।
কিন্তু শুনা নায়েল ফুল দিবা নে নাকলি ফুল দিবা।
সেইটো ৰিয়েল দিলা মানো হেৰি হৈ যাব ন মৰহি নাযাবা জানো
কিন্তু বহুতৰিয়েল এতিয়া আমি অৰ্ডাৰটো যদি লওঁ সুধি লম যে তোমাক ৰিয়েল লাগিব মানে হে সূতাটো লাগিব। যদি খুতটো লাগে তেনে সেইটো দামতটো বেছি কাৰ সেইটো বনাওঁতে কষ্ট হয় ন দেলটো বাৰু ইমান বেছি। হেৰি নকৰো কিন্তু খুটাটো বনালে আমি অকণ দামটো দিম এ হ'ব বাৰু তুমি কাইলৈ আমাকলৈ আহিবা দিয়াচোন তেনেকেই কথা পাতিম।
অকে বাই বাই অ মোৰো কাম আছে বাই বাই কৰোগৈ বাই বাই উ উ।